অ কি কৰি আছা?
এই তোমাৰ বাহিৰতে বহি আছো তোমাৰ মানে ধৰা এ জাষ্ট বৰষুণটো এৰিছে ন হেইটো কাৰণে
আচ্ছা আচ্ছা ঠিকে আছে এইকেইদিন কালি বাৰু বৰষুণ দি আছে নাইকেইদিন বৰষুণ দি আছে ন?
বৰষুণ মানে যেতিাই যেতিয়া ৰ'দ দি দিয়ে যেতিয়াই তেতিয়াই বৰষুণ দি দিয়ে এ কিয় এনেকুৱা হৈছে গমেই নাপাওঁ মই।
সেইটোয়ে জানো এইটো মানে ভগৱানৰ কৃপাতে শুই আছে যেন পাইছো।
এই ভগৱানৰ কৃপাত নহয় এইটো গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে হ'ব পাৰে জানা?
অ এইটো হ'ব পাৰে মানে আজি যিমান গছ গছনি কাটিছে আৰু তোমাৰ বায়ু দ্ৰখন যিমান হৈছে ন
সেইটো কাৰণেই হ'ব এনেই তোমাৰ বিনা কাৰণত নহয়।
সেইটোয়েইটো বাকী তুমি এনে কিবা কাম কৰা নেকি এতিয়া বৰ্তমান?
কামটোতো নকৰো মই এই এতিয়া ঘৰত এনেই আছো ক'ব গলে।
আচ্ছা আচ্ছা মই ভাবি আছো মানে ময় নকৰো বাৰু এনে বহি আছো ন তো মই ভাবিছো মানে এনেকে যেনেকে বায়ু প্ৰদূষণ হৈছে ন এনেকে ৰেলী এটা ওলাবলৈ মানে ভাবি আছো।
এই ৰেলি ওলাই কি কৰিবা তাতছে ভাল ন পলিউচন ইমান হৈছে হয় নে নাই? এই পলিউচনৰ কাৰণে যোনবোৰ প্লাষ্টিক বেগবোৰ যে সেইবোৰ আমি ৰিচাইকেল কৰিব লাগে লাইক ধৰা কেনেকুৱা? অ', বস্তুবোৰটো য'ত ত'ত পেলাই নহ। পুখুৰী য'ত ত'ত ধৰা প্লাষ্টিক বোৰ যে পেলাই আমি পোৱালি কেইটামান মিলি কিনে তোমাৰ সেই প্লাষ্টিক বোৰ এটা জেগাত জমা কৰি, আহ কিবা এটা এক্সন লও ব'লা সেইখিনি মানে কাবাক দিব পাৰো, নহলে ৰিচাইকেল কৰিব পাৰো।
আচ্ছা, মেইন কথাাটো এইটো হৈছে এইটো পাৰি বাৰু কৰিব হা, বস্তু তুমি যি কৰিলা পোৱালি মানে একেলগে মাতি পেলাই এইবিলাক প্লাষ্ট ঠিক এটা জাগাত আনিম, কিন্তু এইটো প্লাষ্টিকটো যে ৰিচাইকেল নহয় জানা?
নহয়, ৰিচাইকেলটো নহ'বই কাৰণ এ মানে ধৰা, সেইটো বেলেগে আকৌ ইউজ কৰিব। যেনে, ধৰা এনে পঢ়ি থকাতছে
অ', বেলেগে ইউজ কৰিব পাৰে নহ? যেনেকে মানে, এইটোতো খোৱা বস্তু কিবা একো দিব নোৱাৰে। মানে প্লাষ্টিকটো বেয়া জানা? ৰিটাইমৰ কাৰণে হয়, তাৰ পিছত ইউজ কৰাটো বেয়ায়ে
প্লাষ্টিকটো বেয়াই ক'ব গলে, সেইটো কেনেকে ঠিক কৰো ৰে মই বুজি পোৱা নাই মানে
এইটো মানে মোৰ মতে জানা কি কৰিব লাগে, মানে প্লাষ্টিক মানে একেবাৰে মানে গলাই পেলাই গলাই পেলাই কিবা ক্ৰাফ বনাব লাগে, জানা যেনেকে গ্লাছ
পাৰি, কিন্তু জানা প্লাষ্টিকটো আকৌ গলালেও যোনটো তোমাৰ অক্সিজেন-অক্সিজেন নহয় মানে যোনটো তোমাৰ গেছ ওলায় সেই গেছটোৱে তোমাৰ অক্সিজেনটো বেয়া কৰি দিয়ে, বায়ু প্ৰদূষণ কৰাকৈ
অ', সেইটোৱে বায়ু প্ৰদূষন কৰে নহ? সেইটোৱে কি কৰিবা মানে যি তুমি কৰিব বিচাৰা নহ, কিবা ন' কিবা এটা গৈ পেলাই মানে বায়ু প্ৰদূষণটো হব আৰু
সেইটো গুৰি কৰিলে তোমাৰ লাগে কিবা এটা সৰুকে হ'লেও বনাওঁক, তেনেকে কৰিব লাগিব বুজিছা? ন'হলে আ-আ এটলিষ্ট আমাৰ জেগাবোৰ চাফা থাকিব, দেখিবলৈও ভাল লাগিব।
অ', সেইটো হয় বাৰু, পাৰি দেই কথাটো ভালে ভাবিছা তুমি।
ৰুব কম চবকে।
অ'। অ', সেইটো পাৰি দেই গছ-গছনিটো মানে এনেকুৱা এটা হ'ব লাগে, এনেকুৱা চৰকাৰৰটো স্কিম ওলাইছে কি এনেকে চবৰ ঘৰতে এটা এটা তুমি গছ ৰুই ফটো দিব লাগিব তামোলৰ গছ নহলে কিবা এটা গছ আৰু তেতিয়া তুমি কিবা এটা পইচা পাবা আৰু মানে।
অ', অ', হয় বাৰু এইটো। উম, এইটো ভাল কৰিছে কাৰণ গছ-গছনিবোৰ হ'লেহে ধৰা অক্সিজেনবোৰ আমি পাম নহ, আৰু বতাহটোও ধৰা চাফা থাকিব।
এইটোৱেতো, আৰু জানা তুমি যিমান গছ কাটিবা নহ সিমান অক্সিজেনটো মানে কমি গৈ থাকিব জানা?
সেইটো হয়, তোমালোকৰ মানে গছ-গছনি আছে নে নাই?
আমাৰ ঘৰৰ ফালেতো গছ-গছনিতো আছে কিন্তু দেই, আমাৰ ফালে মানে, মেইন ৰোডটো আছে। মেইন ৰোডটোৱে আছে। মানে, আমাৰ ঘৰৰ মানে চব গাওঁ-গাওঁ আছে নহ? ত' মানে গছ গছনি মানে কম নহয়, আৰু গছ-গছনি আছে। নাই বুলি ক'ব নোৱাৰি আৰু।
আমাৰ ক'ব গ'লে ইমান গছ-গছনি নায়েই, এতিয়া ধৰা ওচৰৰ আমাৰ ঘৰৰ আগফালে এজোপ এ ইমান ডাঙৰ নহয়, আৰু ক'ব গ'লে চৰকাৰে যে গছ-গছনি যে ৰুবলৈ দিছে সেইটো বহুত ভাল কাম কৰিছে, আমাৰ আগফালে গছ ৰুইছিলে নহ, সেই গছজোপা তোমাৰ ডাঙৰ হৈছে। লাহে-লাহে ছাহ জেগা দিব লৈছে এতিয়া।
অ', সেইটোয়ে নহ? যিমান তুমি ৰুবা সেই গছটোৱে তোমাৰ চাও দিব, অক্সিজেনো দিব। কিমান ভাল
আমাৰ এই সিপিনে গছ-গছনি নায়েই, সেই পথাৰ চাইদে আছে। পথাৰ চাইদে, তোমাৰ খেতি-চেতি কৰে। সেইপিনে বহুত আছে, বাহ গছ আছে ধৰা বেলেগ-বেলেগ ডাঙৰ গছ
অ', আচ্ছা এনেই তুমি খ-খেতি কৰা নেকি বাৰু?
এ, কঠীয়া ৰোৱে যে কঠীয়া সেয়া চাব গৈছিলোঁ তোমাৰ। প্ৰথমতে ধৰা কঠিয়া ৰুৱা আগত চবে চা কি ধূপ দিয়ে হা, তাৰপৰা তোমাৰ কঠিয়াবোৰ লাহে লাহে ৰুৱে। এনেকে চাই ভাল লাগে বোকা।
অ' চাইতো ভাল লাগে আৰু মানে মই কৰিও পাইছোঁ ন', মই কঠীয়া, তিহু, আলু আৰু চাউলৰ মানে ধানৰ খেতি চব খেতি কৰোঁ মই জানা। সকলোৱে মানে এভাগ মা-মাত তিত মানে মই অকলে মানে খেতি কৰি দিব পাৰোঁ আৰু মানে মই বহুত কষ্ট কৰো ন' এনেকা খেতি
অ' মই খেতি কৰিব নাজানো বাৰু, তুমি কৰিছা মানে ন' আগতে কঠীয়া?
অ' মই আগতে কৰিছোঁ মানে কঠিয়াও কৰিছো, ধানো খেতি কৰিছো, তোমাক শিকাই দিব পাৰো মানে একেবাৰে স হচ জানা?
মই গম নাপাও, মই লাহে লাহে ধৰা এনেকে ভাঙি ভাঙি তোমাৰ এ, পুতি পুতি দিব লাগে মাটিত।
অ' হয় হয় তেনেকে আৰু চাউলৰটো মানে টো চাউলৰ দুটা থাকে এটা ওপৰৰটো থাকে এটা তলৰটো, মানে তলৰটো লাহেকে মাটিৰ ভিতৰত অলপ উ দি দিব লাগে। বাছ আৰু একো কাম নাথাকে তেনেকুৱাই আৰু। সহজ এতিয়া ইমান এটা টানো নহয়।
হয় বাৰু, তাৰপিছত আকৌ ডাঙৰ হ'ব এইখিনি ডাঙৰ হ'ব, সেইখিনি কাটিব লাগে, কাটাটো কৰিছিলোঁ মই তোমাৰ কাটি লৈ ন' আমি যোনটো থাকি যায় যে মানে ধানটো কাটা নাই ধান কা তাৰপিছত যে অলপমান যে থাকি যায়, তোমাৰ কি বুলি কয় ৰবা কিবা এটা কয় সেইটো ধৰা আ, আমি বিহু ঘৰ বনাওঁ সেইটোদি।
অ' সেইটোৱে বিহু ঘৰ বনাই, হয় বাৰু আচ্ছা অ' সেইটো হয়।
খেৰেদি ভাল লাগে।
সেইটোয়ে আৰু তুমি এনেই যে বিহু ঘৰ বনোৱা তাতে মানে ৰাতি মানে ভাত খোৱা খোৱাটো হয় ন'।
উ।
আচ্ছা আৰু ৰাতি তাতে শুৱা চাগে তোমালোকে লগৰখিনি মিলি।
ভন্টি, বাইদেউ, দাদা এনেকে চবে মিলি মানে আমি তাতে ফূৰ্তি কৰোঁ আৰু। ভাত চাত খাওঁ, নিজে বনাই খাওঁ।
সেইটোয়ে সেইটোে এনে সেইদিনাতো মাংস খোৱাই হয় ন'। অ' আমাৰলোকৰ মানে আছে, আমালোকৰ ওচৰতে মানে ফিল্ড এখন আছে ন' ডাঙৰ। গৈ তাতে মানে আমি ঘৰতে মানে বিহুৰ টাইমত তোমাৰ মাংস বিহুত বনাই নেকি ন'? ঘৰটো। অ' মাঘ বিহুত মানে মেজ-মেজিৰ ঘৰ কনে নে কি কয় এইটো?
মেজি ঘৰ কয় বাৰু মে-মেজি ঘৰ কয় কিন্তু মই বিহু ঘৰ বুলি ক
আচ্ছা আচ্ছা। আমাৰ এইফালে মেজিক ঘৰে কয় মানে মেজি ঘৰটো বনাও বনাই কিনে মানে আমি তাতে খাওঁ ৰাতিটো তাৰপিছত তোমাৰ মানে ৰাতি অ' ছোৱালী মানে খুবলৈ অ-অসুবিধা পাব পাৰে ন'। তেনে মানে ল'ৰাখিনি আমাৰ লগৰখিনি আৰু মানে মোৰ সৰু ভাইটিৰ লগত তাৰমানে তাতে শুই যাওঁ আৰু আৰু বহুত ডাঙৰকৈ বনাই ন' ভাল লাগে চাই।
অ', অ' হয় বাৰু। আমাৰ মানে কিয় নোৱাৰোঁ, নিজৰে ন' চবখিনি এইটো কাৰণে ধৰা চিন্তা নাথাকে। সেইকাৰণে গোটেই বেলেগ কৈ নামাত ব আমাৰ পৰিয়ালটোৰে ইমান ঢেৰ মানুহ মানে ধৰা ঢেৰ পোৱালি এই সেইখিনি মিলিয়ে মানে মে বনাই দিব পাৰি আৰু ততে থাকি দিব পাৰি।
সেইটোয়েইটো ন' ভালেই বাৰু কামটো। উম, সেইটোৱে গম পাইছোঁ।
বনোৱা ন'?
অ' আমিল ন' মানে চবে মিলি আহি বনাই মানে আমাৰ জানা কিমান ডাঙৰ বনাই। আমাৰ মেজিক ঘৰটো মানে এটা ফিল্ডতে একেবাৰে ইমান ডাঙৰকে বনাই ন' তিনি চাৰি ঘৰে মিলি বনাই মানে। গম পাইছা? আৰু তাতে মানে চব ঘৰ বেলেগ বেলেগ মানে ৰুমৰ নিচিনা বনাই দিয়ে। এইটো ৰুম আমাৰ, এইটো ৰুম বেলেগৰ গম পাইছা?
ঠিকেই আছে আমি পথাৰত বনাওঁ জানা তোমাৰ বাহ অ' আমি। যোৱাবাৰ তোমাৰ বাঁহ চাহ আমিয়ে কাটি কাটিছো তোমাৰ যোনটো খেৰটো যে থাকি যায় যিহেতু নৰা বুলি কয় নৰাটো আমিয়ে কাটিছো। নৰা কাটি কিনে তোমাৰ আমি ঠেলাত লৈ আনিছো আনি। থৈ দিছো, অলপ শুকাব দিছো। শুকোৱাৰ পিছত তোমাৰ বাঁহ চাহ কাটি এনেকে গুঠি গুঠি গুঠি গুঠি তোমাৰ বেৰ চেৰ বনা নাই একদম ধুনীয়াকে এটা বিহুৰ ঘৰৰ সাজিলো।
আৰু অলপ কষ্টও লাগে বাৰু। সেইটোয়ে কিন্তু দুখ লাগে দেই এনেকে বেলেগ দিনা যে জ্বলাই দিয়ে।
অ' দুদিন থাকি দুদিন থাকি নে এদিন থাকি পিছে পিছদিনা জ্বলাই দিব। ল'ব লগা হয়, কিন্তু আমি জানা। আমি বেছি দিন পাওঁ। কিয় কাৰণ আমি আগতীয়াকো ব'হাগ বিহু পাতো। ধৰা এসপ্তাহ আগতে আমাৰ বনাই হৈ যায়। উম, আমাৰ এ সপ্তাহতে বনোৱা হৈ যায়, তেতিয়া তাতে
আচ্ছা, আচছা, ঠিকে আছে বাৰু আৰু এনেই তুমি বিহু ঘৰ বনোৱা তাৰ ওপৰত মানে কিবা বিলেংকেত চিলেংকেত দিয়া নে নে নহ'লে বেডচিট নহ'লে কিবা। পোক চোক সোমাবও পাৰে ন চকুত নহ'লে এনেকে কাণৰ ভিতৰত সোমাই যায়।
আমি মাটিত নুশো নহয় আমি কেনেকুৱা বনাইছোঁ। জানা আমি চাংঘৰ বনাইছিলোঁ। ওপৰত মানে প্ৰথমতে ঘৰটোতো গোটেইটো বনালো একদম নৰ্মেল ঘৰৰ নিচিনা। তাৰ পিছত এনেকে বাঁহ পুতি লৈ তাতে আমি। এ ওখ কৰি তোমাৰ আমাৰ ধৰা হাইটতকে অলপমান ওখ। তাতে কাঠ পাৰি দিছো কাঠৰ ওপৰত তোমাৰ একদম। ধুনীয়াকে বান্ধি কৰি তাতে খেৰ দি দিছো খেৰৰ ওপৰত বস্তা বস্তাৰ ওপৰত এ এটা বে দ কভাৰ দি দিছো, তাতে মানে ধৰা ব্লেংকেট আৰু গাৰু লৈ খোজো তেতিয়লে ঠাণ্ডা হয় ন।
অ' ঠাণ্ডা হয় বাৰু।
উম, সেনেকে শুইছো আমি গোটেইখিনি একেলগে। আৰু তলত জুই জ্বলি আছে, গোটেই ঘৰটোৱে ধৰা গৰম হৈ আছে।
অ' সেইটোৱে সেইটোৱে গৰমো থাকে ন ভাল লাগে।
উম। তোমালোকে তাতে কি মাংস চাংস পুৰি খোৱানে।
অ' আমাৰ ইয়াত তোমাৰ ৰাতি মানে মাংসটো এনেই। মাহতে মানে ৰাতিটো মাংসটো বনাই দিয়ে হা। তাতে মানে কেৰাহীত ডাঙৰ কেৰাহী চবৰ কাৰণে মানে। লগৰ খিনিয়ে কি কৰো মানে অ' মাংসতটো পিচ পিচ কৰি লম ঠিক আছে সৰু সৰু পিচ। তাৰ মানে আমি বাড়িয়ে। এটা লওঁ, ঠিক আছে এনেকে ষ্টীলৰ বাৰী নহ'লে ষ্টীলৰ বাৰীতোত এটা এটা বস্তু সোমাও হা। খোৱাৰ পিছত অলপমান মাজে মাজে আলু বিলাহীও খোমাই দিওঁ। তাৰপিছত এইটো মানে জুইত খেকো খেকি খাওঁ গ'ম পাইছা।
অ' পুৰি দিয়া ন।
ভাল লাগে জানা খাই তুমি আহিবা এবছৰ।
পাৰি দিন আছে বাৰু কাৰণ। এ তোমাৰ জানুৱাৰী মানতহে হয় ন।
অ' জানুৱাৰীত মাৰ অ' আচ্ছা তোমাৰ গণেশ পূজাতো আহি আছে।
অ' গণেশ পূজা আহি আছে দুৰ্গা পূজা আহি আছে।
সেটোয়টো এ কি কবা তোমাৰ গণেশ পূজাত দ দশমিত তুমি মানে নিজৰ গাড়ীৰ পৰা তুমি আহা ন নাচি নাচি মানে টাউনক। গনেেশ ঘাটত মানে অ' মূৰ্তিটো উটাবলৈ।
অ' অ' মই তোমাৰ গণেশ পূজা যোৱা নাই। কিন্তু দুূৰ্গা পূজাত গৈছো। তোমাৰ ভেচনী বুলি কয় ধৰা এ তোমাৰ গোসানীবোৰ। গোঁসানিবোৰ তোমাৰ উটুৱাবলৈ যায়।
অ, সেইটোয়, সেইটোয়ে তুমি মানে তোমাৰ সেইফালে মানে মূৰ্তি আছে জানো এনেই গণেশ পূজা ব
গণেশ পূজা বোলো নাই, দ, দুৰ্গা পূজা হে আছিলে, যোৱা বছৰ গৈছিলো মই তোমাৰ ধুনীয়াকে চা চাউল দলিয়াই আকৌ তোমাৰ ফাকুৱা খানে মানে ধৰা কালাৰ লগাই গাত
অ, সেইটয়ে, সেইটয়ে ভাল লাগে, ভাল লাগে দেই। আচ্ছা শুনা এটা কাম কৰিম আমাৰ তোমাৰ গণেশ পুজাত এবাৰ দশমী হয় ন, আমাৰ দশমী মানে ইয়াৰ পৰাই গাড়ী চবে, নাচি, নাচি মানে টাউনলৈকে যাও এটা কাম কৰিব পাৰি তুমি আমাৰ ঘৰত আহিব পাৰা, আমাৰ ঘৰ পৰা মানে এনে অলপ ফূ্তি, চূৰ্তি কৰি পেলাই তুমি আৰাম চ নহলে নটা মানত ঘৰ গুচি যাব পাৰো আৰু।
পাৰি তোমালোকৰ ঘৰৰ ওচৰতে পা নেকি। হ'ব যাব পাৰি মোক তুমি ক'বা মই ধৰা এনেক গণেশ পূজাত যোৱা নাই, এনেই দ
অ, হ'ব দিয়া মই তোমাক কৰি দিম বাৰু কথা নাই।
উম, তোমাৰ লগৰ বোৰো যাব নে, ন, অকল মুখে কৈছা।
ন, লগৰবোৰ যায় মানে আমাৰ সৰুৰ পৰাই গৈ আছো মানে আমাৰ ঘৰৰ ওচ তে মানে দাদা এজন আছে মানে সিহৰ ঘৰতে বনাই তাৰ পৰা ভাচনিৰ দিনা মানে, চবে মানে নাচি, নাচি ফূুৰ্তি কৰি যায় আৰু।
হ'ব বাৰু এক কাম কৰো নেকি মোৰ মানে দুজন ল'ৰা আছে, সেই দুজন ল'ৰাও যোৱা বছৰো মোৰ লগত গৈছিলে। এইবছৰো যাম বুলি কৈ আছে যদি হয় সিহঁতকো লৈ যাম নেকি।
অ, হ'ব সিহতকো লৈ আহিবা ভাল লাগিব ন, যিমান মানুহ হয় ভাল লাগে, ফূৰ্তি কৰি
তোমাৰ একো প্ৰব্লেম নহয়, নহয়?
নহয় মই এনেই মানে মালিক জনক সুধি লম মানে দাদাজনক মানে কি ক'ব মানে কিবা কলে মই সিহঁতৰ লগতো নাযাওঁ তোমাৰ লগত মানে বেলেগে যাম ন?
হ'ব তুমি মোক জনাবা।
হ'ব মই তোমাক জনাই দিম দিয়া। ন, আচ্ছা হ'ব দিয়া ঠিক আছে দিয়া।